হয় শুনিছা ন অ কি খবৰ তোমাৰ ভালে আছা আহ মই আৰু ভালে আছো ক'ব বোলে কি কয় এতিয়া বৰ্তমান ক'ত আছে ঘৰতনে
হয় এতিয়া ঘৰতে আছো।
আচ্ছা, কিবা কৰি আছা নেকি? আচ্ছা, অকে অকে ঠিক আছে। ঠিক আছে, পিছে তোমাৰ একজাম কেনেকুৱা গ'ল?
একজাম ভালে গৈছে।
ভালে গ'ল হয় নেকি, আচ্ছা অকে ৰিজেল চিজেল?
নাই নাই নাই ৰিজাল্ট দিবলৈ এতিয়া
টাইম আছে চাগে, অ পিছে ক'ব গলে তোমাৰ স্কুল ক'ব গ'লে এইবাৰ কিমান ক্লাছ পালা তুমি?
মই এবাৰ ক্লাছ
অ হয় নেকি আচ্ছা আচ্ছা, এইবাৰ তোমাৰ বৰ্ডচ আহিলে মানে?
হয় বৰ্ডছ আহিছে।
উম অ মই শুনিছিলো তুমি কি কয় এন চি চি কৰিছা? লা ন, এনি চি কৰা ন অ অ আচ্ছা আচ্ছা। আচ্ছা মই ক'ব গলে এতিয়া নতুন নিউলি কলেজ জইন কৰিলোতো হা এতিয়া ক'ব গ'লে আমাৰ ত একজাম খতম হ'ল এতিয়া খতম হৈ কিনে মই ক'ব গ'লে তোমাৰ এই ক'ব গ'লে বহা মানথকেইটা আজি দুই তিনিমাহতে লাইক ভাবিলো আৰু কব গলে যে এন চি চি ট্ৰাই কৰিম বুলি ভাবিছো। তাকে মোৰতো ইমান নলেজ নাই এতিয়া তোমাৰ তুমিতো কৰিছা যিহেতু তুমিতো কৰিছা চাগে বহুত বছৰে কৰিলা, এনে মই তোমাক মানে সুধিম বুলি ভাবিলোঁ আৰু তাৰেও।
হয় একচেলি মানে এন চি চিটো তিনিটা চাৰ্টিফিকেটত ডিভাইড হৈ আছে, এইজ গ্ৰুপৰ মতে।
অ হয় নেকি আচ্ছা।
হয় এ এইজ গ্ৰুপৰ মতে এইজ গ্ৰুপৰ মতে মানে তিনটা এ কেটেগৰিত এইটো ডিভাইড হৈ আছে।
আচ্ছা মানে এলিজিবিলিটি কিনো, মানে এলিজিবিলিটিটো কিনো? কিমান এজৰ পৰা মানে
এলিজিবিলিটি আ এলিজিবিলিটি সেইটো ক্লাছ এইট এইটত এপলিকে মানে এপ্লাই কৰে তাৰপিছত সেইটো টু ইয়াৰ্চৰ হয়।
অ টু ইয়েৰচৰ ন আচ্ছা' মানে ক্লাছ এইট আৰু নাইন।
ক্লাছ নাইন আৰু টেন মানে, ৱান ইয়েৰটো মষ্ট হেৰিতে গুচি যায়, মানে আমি এইটোৰ উম দিলফটৰ ইয়াৰৰ পৰা আমি কৰো সেইটো মানে অল মানে ফৰ্ম-চৰ্ম আমি চব ফিল কৰো। এপ্লাই কৰো চ' মানে বাকী খিনি মানে প্ৰচেছ ত গুচি যায়, এইটো এটা মানে অকমান লম্বা আৰু অকমান লেনডি প্ৰচেছ টাইপ হয়। কাৰণ ক মানে বহুত ভেৰিফিকেচনচ থাকে।
আচ্ছা-আচ্ছা মানে ক'ব গ'লে মানে যোনে অ আচ্ছা-আচ্ছা-আচ্ছা মানে তোমাৰ ক'ব কলে মানে যাৰ নামত লোৱা যায় মানে ক'ব গ'লে এতিয়া যিহেতু মইয়ে কৰিলো মানে মোৰ ভেৰিফাই হওতে বহুত টাইম লাগিব চাগে ন?
হয় কাৰণ ক মানে বহুত ডিটেইলছ থাকে কিবা-কিবি সে সেইবিলাক মানে হেল্থ-হেল্থ উপৰত মিনি মেইনলী ধ্যান দিয়া যায়, এন চি চি ত আমি বহুত কেম্প কৰো বহুত আমি পেৰা চিলিং নিছিনা এক্টিভিটি, চুইমিং, কম্পিটিশনচ কাৰণ কিয় এন চি চি এনেকুৱা এটা প্লেটফৰ্ম হয় এন চি চি এনেকুৱা এটা মাধ্যম হয়, এ আমি যৰ ফালৰ পৰা মানে আমি আমাৰ নিজৰ ভিতৰৰ যোনবিলাক প্ৰতিভা, যোনবিলাক টেলেনচ সেই সেইবিলাক আমি এটা ষ্টেজত এ মানুহৰ আগত আমি এইটো প্ৰদৰ্শন কৰিব পাৰো। কোনোবাই যদি, এটা ভাল গান গায়, বা ভাল নাচিব পাৰে বা ভাল কিবা বা বাদ্য বজায় মিও-মিও, মিউজিকেল ইনস্ত্ৰোমেণ্ট ঢোল, পেপা ইত্যাদি উম' তেতিয়াহ'লে সিহঁতৰ কাৰণেও এটা বেলেগ এটা মানে অ এ এটা মানে ৱে থাকে যোনটো সিহঁতি যাই কেনে এইটো ফিল্ডৰ সিহঁতি ভাল হ'ব পাৰে আৰু বেছি। আৰু বেছি শিকিব পাৰে আৰু বেছি উ নিজকে প্ৰেজেন্ট কৰি কেনে অ' মানে
মানে অ কি কয় মানে এনেকুৱা নেকি মানে যে মানে ক'ব গ'লে এতিয়া যেনেকে অ। কোনোবাই যদি গান গাই ভাল পায় কোনোবা যদি ডান্স কৰি ভাল পায়। এন চি চিত যাই কিনে এইটো সেই মানে ক'ব গ'লে, কিবা মানে দেখাব-চেখাব পাৰি নেকি এনেকুৱা কিবা-কিবা থাকে নেকি তেনেকুৱা?
হয় আমি যেতিয়া মানে এন চি চি অ আমি যেতিয়া এটা কলেজ বা এটা স্কুল এতিয়া এন চি চি টোত জইন কৰি কেনে, এটা কেম্পত জাই, সেই কেম্পত মানে কালচাৰৱেল ৰ প্ৰগ্ৰাম হয়। সেই কালচাৰেল পগ্ৰমত মানে ষ্টুদেনজ নিজৰ-নিজৰ তেলেঞ্চ দেখাই সেই তাৰে পৰা যোন বোলাকে অ', যোনবিলাকে ভাল কৰে সিহঁতক আৰু আগৰ কেম্পৰ কাৰণে আপোনাৰ পঠাই দিয়া যায় আপুনি মানে সিহঁতক আৰু আগৰ আগৰ কেম্পৰ কাৰণে সিহতক নাম বিলাক কোৱা যায় যে এইজন ল'ৰা বা ছোৱালীয়ে বৰ ভাল ঢোল বজাই বা গান গায় বা এইটো ডাতসত বহুত ভাল হয়, চ সিহত সেনেকে আগবঢ়াই দি জোন-জোন যাৰ-যাৰ মাজত মানে এটা পটেতেচিয়েল এটা আগ। আগ্ৰ দেখা পোৱা যায়, যে সিহঁতে আগত যাই কেনে আৰু ডাঙৰ-ডাঙৰ সটো ষ্টেপ ল'ব প পাৰে তেতিয়াহলে সিহঁত এনেকুৱা কেম্পত পোৱা যায় য'ত কম্পিটিশন হয়, সেই কম্পিটিচন পৰা মানে বহুত খিনি হেল্প হয় উ মানুহৰ।
দিয়ে ন এইবিলাক
হয়-হয় অ ইস্তকেম্প চাৰটিফিকেত থাকে, কেম্পৰ দুৰেশ্য কেম্পৰ লেভেলৰ মতে কেম্পো বহুত লেভেলৰ হয়। একদম নৰ্মেল বেচিক কেম্পৰ পৰা নেশচনেল লেভেল কেম্পছৰলৈকে। নেচনেল লেভেলচৰো কেম্প নেচনেল লেভেল কেম্পচবিলাক বেলেগ বেলেগ বস্তু ডিষ্ট্ৰিবিউটেড থাকে। এতিয়া অ' কোনোবাই ধৰা পেৰা চেলিঙৰ কাৰণে ধৰা তোমাৰ এটা ইণ্টাৰেষ্ট আছে পেৰাচিলিঙত বা পেৰাগ্লাইডিং হওক।
অ' অ' মানে ক'ব গ'লে কোনোবা নাজানিলেও মানে
না অ' নাজানিলেও হয় হয় অ' কাৰণ কিয় মানে এইটো এনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় যোনটো আমাৰ ইয়াত আমাৰ চাৰিওপাশে আমাৰ সহজতে পোৱা নাযায়। কাৰণ কিয় এইটো বৰ্তমান ইমান এটা মানে হেৰি নহয়। যে আমি যদি বিচাৰো তেতিয়াহ'লে আমি আমাৰ ঘৰৰ চাইডতে আমি পাই যাম এইটো হৰি কৰিব কাৰণে হয় কাৰণ ইয়াৰ কাৰণে বহুত চেফ্টি চেফ্টি মেজৰচ লাগে আৰু কিবা কিবি লাগে সেই কাৰণে সেইটো কাৰণে যোন যোন যোন যোন কেডেটচ যায় সিহঁতক এটা মানে ট্ৰেইনিং দিয়া যায়। যেন সিহঁতৰ মেডিকেল হেল চেকআপটোও চেক কৰা যায় যেন সিহঁতি ৰেডি হয় নে নহয় এইবিলাকৰ কাৰণে সিহঁতি আহ সিহঁতৰ স্বাস্থ্যত ভালে আছে নে নাই যে সিহঁতি এইবিলাক কাম কৰিব।
কৰিব পাৰে তেওঁ মানে এন চি চি জইন কৰা আগত ক'ব গ'লে মানে তেওঁ মান যোন মানে মানুহ যে মানুহজনে কৰিব। তেওঁ মানে ক'ব গ'লে পুৰা মানে ফিট হ'ব লাগিব
হয় মানে ফিট হোৱাটো মানে একদম বেচিক লেভেলৰ ফিটনেচটো লাগে কাৰণ কিয় বেছিক লেভেলৰ ফিটনেছ লাগে কাৰণ কিয় চবৰে ইমান এটা ফিটনেচ নাথাকিব পাৰে একদম বেছিক খিনি যেনেকে আপোন যেনেকে মানে আহ লাইক বেছি ডাঙৰ ডাঙৰ প্ৰব্লেমছ নাই বেছি ডাঙৰ ডাঙৰ হেৰি নাই সেনেকুৱা এক্দম পুৰা বেচিক লেভেলৰ খিনি থাকিলে মানে এন চি চি বেলেগ বেলেগ কেম্প আৰু বেলেগ বেলেগ ৱেইট আপুনি মানে হেৰি কৰিব পাৰে সেইটো কাৰ
অ' আচ্ছা আচ্ছা মানে এনেকুৱাও আছে নে মানে যোন ক'ব গ'লে কোনো একো মানে আজিলৈকে ডান্স গান বা ক'ব গ'লে কোনো মানে খেল প্ৰদৰ্শন কৰা নাই বাাৰু কিবা একো নেখেলা মানে ক'ব গ'লে মানে চিম্পল এটা ল'ৰা বা ক'ব গ'লে ল'ৰা বা ছোৱালী মানে তেনেকুৱা মানুহও কৰিব পাৰে
হয় হয় কাৰণ কিয় এন চি চি ত আপোনাৰ আমি যেতিয়া এটা কেম্পত যাওঁ আমি উ তেতিয়াই উ নিজৰ যোনটো আত্মবিশ্বাস হয় যোনটো নিজৰ ওপৰত যিমানখিনি আমাৰ কনফিডেন্ঞ্চ থাকে যিমান খিনি বিশ্বাস থাকে তাৰে বহুত বহুতখিনি বৃদ্ধি পায় সেইটোৰ বাবে মানে কি হয় আমাৰ নিজৰ আত্মবিশ্বাস আমাৰ নিজৰ যোনটো পাৰ্চনেলিটি বুলি কোৱা হয় সেইটোক আমি আৰু ডেভলপ কৰিব পাৰো চ' এন চি চি অকল এনেকুৱাই নহয় যোনে যে কালচাৰেল বা বেলেগ ক্ষেত্ৰত যোনটো অঁ যোন ভাল হয় অকল সিহঁতৰ কাৰনে এইটো বেনিফিচিয়েল বা প্ৰফিটেবল প্ৰফিটেবল নহয় এইটো সকলো মানুহৰ কাৰণে হয় কাৰণ কিয় এজন মানুহৰ জীৱনত উম নিজৰ আত্মবিশ্বাস পাৰ্চনেলিটি আৰু এটা কথা কোৱাৰ ষ্টাইল এটা ৱে অফ স্পিকিং ওৱে অফ লাইফষ্টাইল নিজৰ জীৱন উদ যাপনতটো এটা ডিচিপ্লিন ৱে দি মানে সেয়া কৰিবৰ কাৰণে সেইবিলাক সকলো ইম্পৰ্টেন্ট হয় চ' এন চি চি সেইবিলাক আমাক শ শিকাই কেনে আগত লৈ
অঁ আচ্ছা আচ্ছা বুজিছো আৰু এটা কথা মানে ক'ব গলে এই তোমাৰ মানে ক'ব গলে যেতিয়া ক'ব গলে আজি দুজন মানে আজি ক'ব গ'লে এম চি চি কেম্প এটা গ'ল কব গলে তেওঁলোকে এন চি চি কেমপৰ পৰা চাৰ্টিফিকেট পালে ক'ব গলে সেই চাৰ্টিফিকেট মানে কেনেকুৱা কি বেনিফিচিয়েল থাকে ক'ব গ'লে মানে কাৰ কি মানে সহায় কৰিব। এই চাৰ্টিফিকেট বোৰে কেনেকুৱা টাইপত সহায় কৰে মানে কব গলে কেনেকুৱা টাইপত সহায় কৰে মানে।
সেইবিলাক চাৰ্টিফিকেটে আমাক মানে। যেনেকে এন চি চি এক্জাম হয় এন চি চি এজামচৰ যোনখন চাৰ্টিফিকেট হয় সেইখনে আমাক কয় যে এইজন ল'ৰা বা ছোৱালীয়ে এজন এন চি চি কেদিত আছিলে মানে এ চি চি মানে ডিচিপ্লিন আৰু ইউনিটি মানে যি ট টিমৰ লগত কাম কৰিব পাৰা যি টি মু। মুহূৰ্তত যি টি ডিচিজন এটা ৰেজিমেটেল আৰ্মিৰ লাইফষ্টাইলেদি আগবাঢ়ি। আগবাঢ়ি যোৱা জীৱনত দিচিপ্লিন উয়েদি চাৰ্টিফিকেট এ আমাৰ পাৰ্চনেলিটিটো কয় যে এই ল'ৰা। বা ছোৱালীজন এজন ডিচিপ্লিন কেডিটৰ নামত উওলাই কেনে আহিছিল যোন যোনবিলাক বহুতো চেক্টৰত যোনবিলাক বহুতো ক্ষেত্ৰত আমাৰ কাৰণে লাইফত হেল। হেল্প হ'ব। যোনবিলাকে মানে আমাৰ ধৰা এতিয়া আপোনাৰ জব হওক বা কৰ'বাত চিটৰ কাৰণে হওক তেতিয়াহলে মানে এটা ৱে দিয়ে।
অ' ৱেট দিয়ে য়া, গম পাইছো মানে ক'ব গ'লে কাৰণ কি ক চাৰ্টিফিকেট বিলাকৰ মানে ভেদ-
বে ভেলু আছে হয়, মানে সি এটা কেৰেক্টাৰ এটা দিফাইন কৰে আপোনাৰ নিজৰ সেই পাৱাৰ টো দেখাই যে কিমান খিনি ডিচিপ্লিন কিমানখিনি ইউনিটি আৰু কিমান ডেডি ডেডিকেটেড হয়।
হ বুজিছো- বুজিছো আৰু এইটো এন চি চিত যে তোমাৰ ক'ব গ'লে অ' মানে ক'ব গ'লে মানে পাৰেড হয় পাৰেডত কিবা। মানে বা পৰেড বা কেম্পত মানে ক'ব গ'লে কিবা এটেণ্ডেঞ্চ কিবা সেনেুৱা কিবা থাকে নেকি মানে ক'ব গ'লে
হয়, কেম্পত আপোনাৰ দেৰি এটেণ্ডেঞ্চ লোৱা হয়। আৰু যোনটো আমাৰ মানে পাৰেড হয় সেই পাৰেডটো এটা গ্ৰুপৰ মাজত ইউনিটি শ্ব' কৰিবৰ কাৰণে হয় বহুতে মানে পাৰেডৰ এতিয়ালৈকে মানে মিনিং বুজি পোৱা নাই যে আমি পাৰেড কৰোঁ কিয়? একচুৱেলি এইটোৱে আমাৰ ইউনিটি আৰু আমাৰ পাৱাৰ দেখাই যে আমি চবে যদি একলগ হৈ যাওঁ তেতিয়া হলে আমি কি কি কৰিব নোৱাৰো। আমাৰ কাৰণে সকলো সকলো অসম্ভৱ কাম আমাৰ কাৰণে সম্ভৱ। হৈ য যদিহে আমি সকলোৱে একগোট হৈ কেনে।
উ অ আত্চ্ছা আত্চ্ছা বুজচু বহুত বহুত শ- সহায়কাৰী হয় বুজিছো -বুজিছো দিয়া দিয়া থেংক ইউ খবৰ কাৰণে। কথা পাতি ভাল লাগিল অকে ঠিক আছে দিয়া তেতিয়াহ'লে উম উম।
ঠিক আছে দিয়ক।